হেল্ল' এ ছু
ভাত বনালি
ভাত বনোৱা নাই আপুনি বনালে
নাই মই বনামহে এবাৰ বনাই খালো
ৰাতিপুৱা কিহৰ খালে ভাট
এ ৰাতিপুৱা ভেন্দি ভাজিলো
আহ
হেল্ল'
ল'ৰাটো স্কুল গ'ল নে
অ ল'ৰাটো স্কুল গ'ল
অ আহিব সময় হৈছে তা
উম আহি পাই আজি দুষ্ট কৰি থাকিবহি এতিয়া
আহ ৰাতিপুৱা হেৰি কি বোলে ৰাতিপুৱাছে দুপৰীয়া এতিয়া কিহৰ বনাব ভাত
এতিয়া দালি বনাম তাপা কচু শাক ভাজিম
অ', বিলাহী দি দিব কচুত বিলাহী চিলাহী দি পেলাই বনাব আৰু ধুনীয়াকৈ মছলা দি।
এই দহি কচু হে ভাজি দিম বিলাহী নিদিলেও হ'ব।
অ', দহি কচুহে বনাব।
অ।
অ', ভাত। ত ভাতছে হেৰি কিবা অ কঁঠাল গুতি দিব হয় নেকি। উম মই চ না বনা বনাবলে সময় মই।
অ', মই বনাম আৱ। এ খাই উঠিছোহে যে এবাৰ বনাম আৰু লাহে দিহে। ত বনাই ছ। তই বনাই আছ নে বোলো।
হয় ভাত বনোৱা খয়ো আৰু দিছো মই দিছো আৰু বহাই ভাত বহাই।
অ।
হেল্ল ভাত বলো বনাই।
তই অকণ বাহিৰলৈ ওলাই অহা নেটৱৰ্ক নাই। অ।
অ', ভাত দি যায় সেইকাৰণে মই। চব যাত
আমাৰ মহানাম পাতিলে মাইকী মানুহৰ ভাওনা পাতিলে ভাওনা কৰিব লাগিব দে।
ভাওনা অ কৰিব লাগিব তাকে এতিয়া কি হয় বাাৰ।
অ। বিশ তাৰিখ মানলৈ হ'ব আৰু এমাহে আছে। আছে আৰু
অ। সাজু হৈ আছো বাৰু ভাওনা ভাওনা- পাতিলে কিবা পাত এটা ল'বলে সাজুৰ হৈ আছো বা। এতিয়া দিয়ে নে নিদিয়ে তাকো ঠিকনা নাই নহয়।
যাব লাগিব তেওঁ মিটিঙত
যিহে যিহে চাপৰ চুটি। বুঢ়ী হলো। আৰু কতনো ভাওনা পা
হে নহয় দে কতনো চাপৰ চুটি জোখৰে চো-
উম নেচাজীব নহয় এই নকৰিলেও নাই বেলেগে কৰিলে চাম আৰু তাইক তাকে
উম উম
হয় চাইও ভাল লাগে নহয় অ আপুনি কৰিব আ আপুনি কৰিব
লাগিব
এতিয়া হেৰি খেতি কেনেকৈ আগবাঢ়িছে।
এতিয়া খেতি খেতি কঠীয়া পেলালে কালি। কঠিয়া পেলালে এবাৰ বিছ বিঘা কৰিম দে।
কমিছেই
মেচিনা খেতি আঠ বিঘা সেয়া কাটি কৰি হৈ গ'ল আ ধান বেছি কৰি আদায়
অ এই মই বেছি নকৰিলোঁ এবাৰ মিচনৰ খেতি।
অ
দুবিঘাত
মিচিনে কটালো যে এবাৰ ভাল হল আৰু গম পালি
চিনে কটা লোৱা আ
অ
ইমান মানুহো বিচাৰি ফুৰিবলৈও সাৱাথুৰি। খাই নুফুৰিলো মেচিনটো আহিলে লগাইহে দিলো আহ
উম পইচা কেইটা লাগে আ মুঠতে খালি উম উম
এতিয়া খালী খেতি আগবাঢ়ি আছে আ
অ অ আগবাঢ়ি আছো
ময়ো আৰু কৰি থৈছো কি হয় বাৰ্
উম উম আহিব আৰু হেৰি কি বুলি কয় হাল বাই আছে নহয়।
হাল বায়ে আছে।
অ চ
অলপ আগতিকে কঠিয়াই পেলাই সেইখিনি ৰুবই লাগিব এইকেইদিনতে উম মানুহজন ওলাই গ'ল
আপোনাৰ মানুহ গ'ল এতিয়া
ওলাই গ'ল অ
অ অ কিবা কামত গৈছে নে
অ
কিবা কামত গৈছ নে
এনে ওলাই গৈছে
কিবা কামত গৈছে নে
এনেই গৈছে এনেই দোকানৰ ফালে গৈছে
ল'ৰা স্কুল গৰম বন্ধ দিলে
এ যাব লাগিব দে। আহ ঘৰলেকে যাব লাগিব, ঘৰতে থাকিম। থাকিম গৈ কেইদিনমান। ঘৰত যাব নাপাওঁ যে। উ ইমান পথাৰ কাম আও হয়, আহ তাতে যাম।
মোমাইকৰ ঘৰতে থবগে আও ল'ৰাটোক।
আহ অ।
অ বেলেকত নাজাই?
ত মায়ো অকলশৰীয়া তাতে থাকিমা আ। দিনমান হয়।
অ হয় দিয়া, বেলেগত নাযায় আও। ফুৰিবলে ক'তো?
এনেই যাম আও। হেৰি গাৱৰ মানুহ যাব নহয় পিকনিক।
যাব আক ল ল'ৰাটোক লৈ যাব। ফুৰৱাবলে জেগা জেগুলি দেখুৱাবগৈ। গৰম বন্ধতে যাব। ব পাৰে হয় এনেইতো। নোৱাৰি স্কুলে বহি থাকে সিহঁতৰ।
উম। সেইদিনাখন আহিলোগৈ নহয় জুবিন ক্ষেত্ৰ চাই। ভালেই দে বৰ্তমান।
ভালে কৰিলে দিয়, চাই আহিলে। মই আৰু নাযাওঁ। মোৰ মানে হেৰি হয় যে, অসুবিধা। সেইকাৰণে নাযাও আ গাড়ীত যাব নোৱাৰো যে দূৰ জেগা, নাযাওঁ সেইকাৰণে মানে। এনেই ধৰক ওচৰবাত ধৰক ক'বাত যোৱা হ'লে যাওঁ আও
উম ল'ৰাটো ব্যস পতি বাৰৰ পা পৰীক্ষাও।
হয় নেকি? কেনেকুৱা চলিছে পঢ়া-শুনা? কেনেকুৱা চলিছে, এতিয়া
পহি আছে, অকমান দুষ্ট কৰে যে।
ট কৰিব আও। দুষ্ট কৰাৰ লগতে আও ল'ৰা মানুহ তাতে দুষ্ট কৰিবয়ে আ আপুনি সেইটো সহ্য কৰিব লাগিব।
অহ।
উম। ভাত কিহে বনাবি?
ভাত কিহেৰে বনাবি মানে, ৰাতিপুৱা ভাত খালোঁ। এতিয়া বোলো পুৰিকে বনাই দিওঁ নেকি।
অ'।
তাকে বনা।
পুৰিকে বনাবি দে'। অ'।
অ'।
মই হা বনাম গৈ আও সময় হৈ আহিছে। ছে, অ'।
উম' উম' উম'।
গাখীৰ আনিলো অথনি, গৰমেই কৰা নাই গ হেৰিয়ে হৈ যাব।
ক'ৰবাত ফুৰিব কৰিব গ'লে ওচৰ বাট খবৰ দিব আও, যাবলৈ পাৰিলে যাম আৰু।
অ' অ' পৰহিলে সকাম আছে নহ ওলাবি আক।
অ' হয় নেকি? যাম। আপুনি যা যাব জানোঁ?
জানোঁ অসুবিধা নহ'লে যাম বুলি আছোঁ।
অ' যদি যোৱাটো হয়, খবৰ কৰিলে যাম দিয়ক।
অ' দুই দিনে যাম।
অ' অ' যাব যাব লাগিব। লাগিব আকৌ হয়, যাবটো লাগেই চ'বটে।
গাঁও হেৰিত নগলে দিগদাৰ হয় নহয়।
অ' যাব লাগে, এ যাম দিয়ক আপুনি যদি যায় খবৰ কৰিব। অহ' অ' অ' অ' বেলেগটো যাবলৈ সময় নাপাওৱেই অ' অ' তাহ বেলেগতো যাবলে সময় নাপা পাওঁৱে হয়।
অ ইমান পথাৰ ঘৰ কামৰ দিনত যাব, বৈ নোৱায়ি এতিয়া আজৰি হৈ থাকোতে অকণ যাব লাগিব এই
অ এই দুদিনতে গলেহে যোৱা আও, আও ধয়া এতিয়া ধান হবলো হ'ব এতিয়া। ধান চান ৰোৱা দিন আহিছে হয়? অ অ খালোঁ এতিয়া। হাল চাল বাবলে হৈছে আও, বৰষুণতটো কেনেকুৱা? বৰষুণ ধৰি আছে- আছে নহয়।
অঁ
ৰাতিটো একে- ডাঙৰ বৰষুণে পৰিছে কা আপোনালোকৰ চাইদে কেনেকুৱা?
ডাঙৰকে পৰিছে কিন্তু পথাৰতচোন পানী চানী ৰখাই নাই।
অ, এ পথাৰ এতিয়া শুকানেই যে।
উম খালি তলি এইবিলাকত পানী ৰখাই নাই, ৰখা হয় এতিয়া ধুনীয়াকে বোকা দি।
অ আগে ধৰি থাকিব পাৰ গলে হয়, হ'ব দিয়া তেনেকে অহ।
উম এই চিজনত হৈ যাব অসময়মত। উম,
হ'বগে আছে যেনো ধুনীয়াকে। এতিয়াতো এতিয়া ৰুবলে হোৱা নাই। কঠীয়া ধৰ পেলোৱা গৈছেহে। কঠীয়া হেৰি হয়, ডাঙৰ ওখ হোৱালে আও হ'বগে আও। পানী নহ'লে মি চিনে পানী দি হলেও ৰুব লাগিব। খেতিটো কৰি। বই লাগিব ন,
অ সেই চলাৰ পৰা পানী দিয়ে নহয় এনে আকৌ ম ৰ পৰা দিয়ে যে আগতে, তেনেকেই দিয়াব লাগিব। হাজিৰা মানুহে পাও নে নোপাওঁ, অহ।
আজিকালি নো কি আও। এ আগে ৰুব লাগিব সকলোৱে ধৰ ৰোৱা হলেকে, হাজিৰা মানুহ পাবলে অকমান কঠিন হয়। আগে ধৰ ৰুলেগে, তেতিয়া পাব আও ধুনীয়াকে।
আগে ৰোৱা হ'ব বাৰু এতিয়া।
অ, অ তেনেকুৱা
উম, এইবাৰ ময়ো যাম পথাৰলৈ।
অ গ'লে হব। খতি দিব আমি যাবলৈ পাৰিলে যাম দিয়ক। ৰুবলে। উম খব কৰিবচোন। খবৰে নক কয় আপুনি উম, খব কৰিবচোন। যাব লাগিব। ঘৰতে এনে-এনে থাকো, উম ঘৰত এনে এনে থাকো। পথাৰতে ধুনীয়াকে ৰুবলৈ পাৰিমগৈ। প ভালে পাওঁ ধান ৰুই। ধান কাটি ভাল পাও, ধান ৰুই ভাল পাও হয়। ভালে পাৱক সি। সেইবিলাক কাম কৰি ভালেই লাগে। সদায় ঘৰখনত ভাতেই ৰান্ধি থকাহে যায়, ন?
ভাটি বেলা নহ'লে ওলাই আহিবি এপাক ঔ আ হেৰি পথা পা আহিবগৈ লাগিব।
অ, অ যাম দিয়ক। আপুনিও ফোন কৰিব।
অ, মই ফোন কৰি দিম।
কিমান সময়ত যা, খবৰ কৰিব যাম দিয়ক।
অ
অ আপুনি সে ৰোৱা দিন হলে ফোন কৰিব দিয়ক।
অ-অ।
একো অসুবিধা নাথাকো। ৰুবলৈ যাম দিয়ক।
উম হ'ব দে।
অ।
মোৰ ল'ৰাটো আহি পাবহি আৰু বেছি সময় নাই আৰু।
হয় নেকি? উম ভাত, ভাত পানী সোনকালে বনাই থৈ দিয়ক। ল'ৰা আহি পাব আৰু
বনাম গহে এতিয়া
অ অ লৈ আহি পাব ই বোলো ভাত পানী সোনকালে বনাই থৈ দিয়ক।
দে হ'ব দে সি আহি পাব নহয় মই ভাতকেইটা বনাওগৈ দে অ অ হ'ব দে অ অ অ